অ
অ শুনিছা?
শুনিছো।
অ কি কৰি আছা?
এ বাগৰি আছো।
অ ভাত পানী?
ভাত পানী খালো এ বিয়া এখন আছিল এ বিয়া খাই আহিলো। এ ওচৰতে তুলনী বিয়া এখন আছিল।
উম তাকে
তুমি কি কৰিছা?
এ মই কিবা কাপোৰ কানি চাই আছিলো। কাইলে মানে আমি শ্বিলং যোৱা প্লেইন এটা বনাইছো।
অহ ধুনীয়া।
উম
কোন কোন যাব?
এ মামা-মামীহঁত যাব, মাহীহঁত যাব। এনেকে আৰু ফেমিলী যাম।
অ' অ' ভালে লাগিব দিয়া, এই গৰমত শ্বিলঙলে ফুৰিবলে গ'লে।
তাকে হেৰি জেকেটৰ প্ৰয়োজন হ'ব নে?
জেকেটৰ প্ৰয়োজন মানে বৰষুণতো আছে ন' অলপ ঠাণ্ডা পৰিব। যদি ৰাতি নাথাকা প্ৰয়োজন নাই, কাৰণ তাত দিনত ইমানটা গৰম ৰাতি থাকিবা?
অ'
অ' তেতিয়াহ'লে এটা লৈ যোৱাটো ভাল। মানে জেকেট বুলি নহয় আৰু গৰম কাপোৰ এটা লৈ যোৱাটো ভাল আৰু।
উম
ইমান বেছিও
উম, ইমান বেছিও নপৰেহে গৰম লাগিলে আৰু খুলি দিব পাৰিম আৰু তেনেকুৱাকে এটা লৈ যাব লাগিব।
অ' পাতল এটা লৈ গ'লে হ'ল।
উম
ভাত পানী খালা?
তুমিতো বিয়াতে ঘ ঘৰতে খাই আহিলা?
মই বিয়া ঘৰতে খাই আহিলো।
উম আমি মানে কাইলে এনেকে শ্বিলং হেৰি পাৰ পেলাই তাৰপিছত চেৰাপুঞ্জী এনেকে মানে ঘূৰি আহিম আৰু এনেকে শুই পেলাই পঢ়িয়ে আহিম আৰু ৰাতি ঘৰলে।
বৰষুণ চৰুষুণ পৰি আছে দেই। এইকেইদিন অলপ সাৱধানে যাবা কিন্তু।
অ' সেই আছে নহয় মানুহ যাব সেই চব জেগা মানে চিনি ত' তেনেকুৱা মানুহ এটা যাব বাৰু লগত ইমান টেনশ্যন নাই সেইটো কথাত।
মানে কিছুমান জেগাত মানে কি হয় ইমান বৰষুণ হয়। ত' মানে মেঘটো আহি যায় ন'। ৰাস্তা মানে মানে দেখা নোপোৱা হৈ যায়, মই এই যোৱাবাৰ গৈছিলো। ফেমিলীৰ লগতে গৈছিলো পৰিয়ালৰ লগত। উম চিধা গুচি গ'লো চেৰাপুঞ্জী।
উম
চহৰা টাউনত গ'লো।
উম
তাৰপিছত তাৰপা এনে ঘূৰিলো অলপ জিভা ৰেষ্টুৰেণ্ট
অ'
জিভা ৰেষ্টুৰেণ্টলৈ গ'লো, তাত কিবা কিবি খাই কৰি এ চেভেন চি ষ্টাৰ চাব গ'লো।
উম।
তাৰ পিছত উ পাৰ্কখন চাব গ'লো।
অ' এনেই মই গৈছো বাৰু আগতে শ্বিলং, কিন্তু সেই ক্লাছ নাইন তে যোৱা তাৰপিছৰ পৰা শ্বিলং গৈছো, কিন্তু চেৰাপুঞ্জী নাই যোৱা আৰু নাইনতে যোৱা।
অ', ভাল লাগে গৈ।
উম, ভাল লাগিব
পিছদিনা আকৌ কিছুমান জেগা চালো।
উম, নতুন নতুন জেগা কিছুমান আছ সেই মাতছে বোলে চাবলে কাৰণে কিবা মিনি পেহেলগাম কিবা কিবি ৰিলত দেখি থাকো ইনষ্টাত।
অ', অ' মানে মিনি পেহেলগাম টো শ্বিলঙতে আছে।
অ' সেয়া ঘূৰি আহিব পাৰিম আৰু।
অ', পাৰিবা পাৰিবা।
উম। কি হয় চাই লওঁ এতিয়া বৰষুণে কি গতি কৰে। বেছি বৰষু ষুণ দি থাকিলে বাহিৰ ওলাব নোৱাৰি নহয় গাড়ী পা।
অ' বেছি বৰষুণ দি থাকিলে কিছুমান জেগাত যাব নোৱাৰিবা।
উম, সেইটোয়ে সেইটোয়ে টেনশ্যন হৈ আছে, বাকী একো টেনশ্যন নাই বাৰু। আকৌ কাইলে মাছ মাংসও খাব নোৱাৰিম নহয়, কাইলৈ অ' শাওন সোমাবই।
অ'।
আকৌ আহি পেলাই প্লেন এটা আছেই, লগৰ এজনীয়ে লগ ধৰি আছিলে তাই মানে নগ'লেও বেয়া পাব। যদি সোনকালে আহি পাওঁ বাৰু তাইক যাম বুলি কৈছো, ব'লব'ম যাম মানে মহাভৈৰৱ তেজপুৰ।
আকৌ কালি?
পৰহি, পৰহি আহি পেলাই।
পৰহি আকৌ আহি পেলাই আকৌ তালৈ?
অ' ভাবিছো মা
বাপৰে
অ' যদি ভগৱানে মিলায় তেনেহ'লে যাম আৰু।
ভগৱানেতো মিলাবই, কিন্তু কথাটো হ'ল কি
উম, এ সেয়াই আৰু কিনো আৰু গাড়ীত গ'লে তো টোপনিয়েই লাগিলে টোপনি যাই পেলাই যামগৈ ন পামগৈ। ইমান কথা নাই নহয়, গাড়ীতে যাম এনেওঁ ঘৰলে।
অহ, এ একো নাই দিয়া। কিনো কম আৰু মই।
গ'লে বাৰু যেনিবা ভাগৰ চাগৰ লাগিব। তথাপি এতিয়া ভগৱানৰ জেগালে মানে ফাৰ্ষ্টে যাম বুলি কৈছিলো যে, ত' মই ভাৱিছো যদি ভগৱানে নিলে গৈ আহিম আৰু ন। ইমান সেইটো চিন্তা কৰি নাথাকো আৰু। যদি যাব নোৱাৰো বাৰু তেনেহ'লে এনেও সোমবাৰে আকৌ মন্দিৰ যামেই, সেইদিনা আছেই ত সেইটো কথা ইমান টেনশ্যন ল'ব লগা কথা নাই।
অ'। ভালে দিয়া, তোমাৰে
বাকী, কোৱা আৰু?
আৰু কিনো কম, মই না। খেল। ফাইনেল খেলখন আছে, দেওবাৰে ৰাতি। চাৰে বাৰটাত।
কৈছিল যে, খেলৰ বিষয়ে।
অ'খেল চাব লাগিব। অ' আৰু আমাৰ। আ আমাৰ হেৰিয়ে, অ'। মুখ্যমন্ত্ৰীয়ে কৈছে, যে গুৱাহাটীত। মানে বিভিন্ন, কিছুমান ৰেষ্টুৰেন্ট থাকে ন'।
অ'।
দেৰিলকে খোলা থাকে, ত' সেইবিলাকক মানে গোটেই ৰাতিটো খোলা ৰাখিব দিছে আও।
উম।
চাৰে তিনটালেকে পাৰ্মিশন দিছে, মানে চাৰে তিনিটা, খেল চাই সময় লয় ন। পাছত আকৌ খেল চাই পেলাই আৰু মানুহবিলাক কিবা এটা খাবও বিচাৰে।
অ' সেইটোয়ে, খেল চাই থাকোতে কিবা এটা খাব বিচাৰে।
সেইটোৱে অ' ত' মানে। টাউনৰ জেগাত আৰু পৰিৱেশতো অলপ বেলেগ হৈ থাকে।
উ দে আমাৰ গাঁৱৰ অঞ্চলতকে।
অল বিশ্বকাপৰ ফাইনেল বুলি ক'লে আৰু।
উম' মানুহ এনেও আহিবই, চাবই সেইটো ইমান হেৰি মো হেৰি দিছে, মুখ্যমন্ত্ৰীয়ে দিছে এইটো মন্তব্যটো, ভালে কৰিছে।
উম'।
এ কৈছিলা নহয় তুমি, জিলা আমাৰ জিলা বিলাকতো সেইটো মানে সুবিধা কৰি দিছোঁ, যদি কোনোবাই কয় মানে। এতিয়া আমাৰ।
অ' কোনোবাই যদি তেনেকে কৰা, খুলো বুলি ভাবে খুলিব পাৰে।
অ'।
মানে একো, মানে বাধা নকৰে আৰু মানে প্ৰশাসনে একো অসুবিধা নকৰে আও।
কম আজি হোটেল খুলি ৰাখিম বুলি ভাবে ৰাতিটো।
তাততো হেৰি, তুমিও চাবগৈ পাৰিবা। ঘৰতে থাকা, লগত কেইটা যাব পাৰিব, যদি আমাৰ হয়তো মানে সুবিধাটো দিয়া।
অ'।
উম'।
তাকে ভাবিছোঁ মই। লতাশিলত, গুৱাহাটীৰ হেৰি হৈ আছে। তাতে এ স্ক্ৰীন লগাই দিছে, তাতে বহুত ল'ৰা, ছোৱালী। মানুহ চব যায়। নিজৰ নিজৰ টিমক চাপৰ্ট কৰিবলে।
উম।
ত ' ভাবিছোঁ ময়ো তেনেকে এদিন, এখন খেল এখন উপভোগ কৰিম বুলি ভাবিছোঁ।
উম' দিয়া ভালে ভাবিছ, কেতিয়া নো।
অ' সোমবাৰ পৰে, দেওবাৰে আও, এইটো দেওবাৰে।
অ' এইটো দেওবাৰে, উম' উম'।
উম।
ঠিকে আছে, বাকী মাৰ খবৰ কোৱা?
মাৰ খবৰ ভালেই তোমাৰ অকমান মানে।
অ' হেৰি সেইদিনাখন কাণ খন যে হেৰি কৰিছিলে কি হ'ল?
অহ কাণৰ কাণৰ টো। আহ এতিয়া হেৰি লগাই থৈ দিছে বেণ্ডেজ মাৰি থৈ দিছে। ঠিক হ'ব আৰু অহা সপ্তাহত আকৌ যাব লাগিব। হ এতিয়া হেৰি খাব দিছে। টো এইটো সেইটো মানে কি হয় এতিয়া ভালকে লগা নাছিলে মানে।
অ'
আকৌ মানে এতিয়া হেৰি এণ্টিবায়টিক দিছে এণ্টিবায়টিক। খাব দিছে এণ্টিবায়টিক খালেহে মানে।
উ'ম।
তাই এইটো ঠিক হ'ব।
উ'ম। মোৰো কাণ খটোৱা গোটেই বিষ।
অ' কাৰণ মানে কিছুমান বস্তু চাই চিতি কৰিব লাগে।
যে চখ যে আমাৰ ছোৱালী মানুহবিলাক ক কিনি কম আৰু সেইটো কথা।
চখ থাকিলে বুলিয়ে যিকোনো এটা কাম কৰি দিয়াটো উচিত নহয় মোৰ মতে। মোৰ চখ লাগিলে বুলি মই কতো ঘপকে নিজৰ শৰীৰটোক জানো এনেকে আঘাত পাতিব পাৰো। এতিয়া মই তে তেটু এটা বনোৱা কিছুমানৰ চখ থাকে। এতিয়া সেইবুলি মই যিকোনো জেগা। যিকোনো শৰীৰৰ যিকোনো জেগাত আমাৰ ঘপকে টেটু এটা বনাবলৈ মোৰ তাত চোট নকৰিবও পাৰে। মোৰ বেলেগ এটা প্ৰব্লেমো থাকিব পাৰে স্কিনৰ বা। বিভিন্ন ধৰণৰ সেইটো মই ন নজনাকে। সেইটো বস্তু মই ইগনৰ কৰি পেলাই তাতে মই যদি তেনেকুৱাকে কাম এটা কৰিব যাওঁ।
চবেই নকৰা কাম এটা কৰিলেহে। সেইটোহে মানে নৰ্মেল হ'ব ন এতিয়াতো এইটো আমাৰ কাৰণতো নৰমেল কাৰণ। চপ্ৰেই কান ফুতাই এনিউ।
কাণতটো ফুটাই কিন্তু কিছুমান জেগাত আকৌ ফুটালে কি হয়।
ওপৰত ফুটাইছিলো যে মই সেই কাৰণে বিষতো হৈছে।
সেইটোৱে কথাটো মইতো সেইটোৱে।
কিন্তু ওপৰৰ খোলাটো মায়ে এতিয়া মানে হেৰি সূতা বান্ধিবলৈ থৈ দিছে ন। সেইটো আঁতৰাই দিয়া নাছিলে এই ফুলি এযোৰ আনিছিলো মই সেইযোৰ মানে। পিন্ধাবলৈ কাৰণে তলত যে ফুটাই আছিলো। এ সেইখিনি মানে দি দিছিলে সূতাডাল তাৰ পিছত আকৌ। মানে ফুলি যোৰ যেতিয়া সোমালে তেতিয়া তেজ ওলাই গ'ল সেইকাৰণে আকৌ। মানে নতুনকে সুটাই সুমুৱাই দিলে আজি ডাঙৰকে।
অ' সেইটোৱে কিনো কৰিব আৰু।
উম লগৰ বান্ধৱী বিলাকে মানে। মানে সিহঁতে বহুত আগতেই ফুতালে ন' মোৰ বেছি দিন হোৱাই নাই মই তিনি তাৰিখে ফুটাই চুহে। দহ দিন পোন্ধৰ দিন মানো হোৱা নাই মোৰ ত সেইকাৰণে মোৰ মানে। মই কৈছো ত মা কথাটোৰ মা মানে কৈছে যে। একো নহয় পিন্ধি থাকিলে ভাল হব বুলি, সেই সেইকাৰণেহে খুলি দিছিলে অথনী। আজি দিনত আৰু।
আত্ছা।
উম'।
বাকী, এইকেদিন কি কৰি আছিলা।
নাই এইকেইদিন বেছিকে মানে ঘূৰি থাকোতেই গৈছে কামাখ্যা গৈছো দুদিন আগত। তা পিছত অঁ সেয়াই নগাঁও গুৱাহাটী। আকৌ চিমাং চেৰাপুঞ্জী কাইলে যমি আৰু তাৰপিছত আকৌ বিয়া- আহি পাব তেনেহ'লে তেজপুৰ যামেই আৰু। এ মানে হেৰি কি হয় কলেজ খুলি থাকিলে ক'তো যোৱা নহয় ন তেনেকে। এতিয়া যিহেতু ফাইনেল শেষ হল ত অফ পাইছো যে। নে সেইকাৰণেহে মানে অকমান ঘুৰিছো এইকেইদিনত, কিন্তু সুবিধা নাপাওঁৱে ন তেনেকুৱা।
ঠিকে আছে দিয়া।
উম'।
দুইটা পাওঁতে ঘুৰিব লাগে।
উম' তাকে।
মোৰতো ক'তো ঘূৰা হোৱাই নাই, মই ক'তো যোৱাই নাই।
দিয়া হ'ব দিয়া শুৱা নহলে সময়ো হ'ল নহয় ময়ো শুমগৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব।
উম' দে দে ভালকে যাবা বাৰু।
অঁ অঁ দিয়া হ'ব দিয়া।
দে।